অ', হয়, শুনিছোঁ শুনিছোঁ। অ', কি কৰি আছে?
ভাই কি ক'ম আৰু ধেৰ কাম আছে। কিন্তু সময় মিলা নাই ৰে আচ্ছা আচ্ছা মই এনেই খেতি বাৰি কৰো আৰু ঘৰত তুমি
হয় হয় আচ্ছা আপুনি খেতি বাৰী কৰে আহ ঠিকে আছে বাৰু ভালে দিয়ক আপুনি খেতি বাতি অঁ বাকী আপুনি মোবাইল ফোন ব্যৱহাৰ কৰেনে
অ কৰি আছো হয় বাৰু সেইটো কিন্তু ঠিক কথা আগতে প্ৰায়ে চিঠি পঠালে কিমান দিন লাগি যায় এটা চিঠি পাওঁতে পাওঁতে হয় না এতিয়া মোবাইল ফোন অহাৰ কাৰণে ইমান সুবিধা হ'ল আমি গাঁৱতো নেটৱৰ্ক পাওঁ বাৰু আগতে নেটৱৰ্কৰ ইচ্ছ্যু আছিলে
হয় হয়
আছিলে মানে
এতিয়া সেই অসুবিধা খিনিক ঠিক হ'ল ভালেখিনি হয় হয়
এনে কি কয় আজিকালিতো ভিডিঅ' কলো কৰিব পাৰি
হয় হয় তাকে তাকে তাকে আপোনাৰ আমাৰ ম'বাইল ফো ফোনটো অহাৰ পৰা আমাৰ যথেষ্টখিনি সুবিধা হৈ গল ন আৰু কব গ'লে আৰু আমি এতিয়া যেতিয়া ইচ্ছা আমি আপুনি ক'লে অলৰেডি আগৰ দিনত আমি চিঠিৰে আমি কিবা এটা পা পাতিব লাগে বহুত দিন লাগিছিলে চিঠিৰ মাধ্যমত আমি কথা পাতিব লগা হৈছিলে কিন্তু এতিয়া মোবাইলটো অহাৰ পৰা আমি যেন সেই মানুহটোক আমি চাই চাই হওক হওক বা আমি যেনেকেই নহওক ইমান দূৰত থকা মানুহ এটাকো আমি কথা পাতি ল'ব পাৰোঁ সি লাগিলে য'তে নাথাকক দিল্লী, মুম্বাই, আমেৰিকা ফ্ৰান্স য'তে নাথক যি যি দেশ মানে আমাৰ যে মোবাইলটো অহাৰ পৰা যেন আমি সকলোৰে লগত কানেক্টেড হৈ গ'লোঁ ক'ব গ'লে আৰু যেন আমি সকলোবিলাক বস্তু যেন আমাৰ হাতৰ মুঠিত এতিয়া ক'ব গ'লে
নাই অকল মোবাইল ফোন আহোতে অহাৰ কাৰণে মানে কল মানে ফোন ফোন নহয় যেনেকে কেতিয়াবা আমি ফোন কৰিলো
হয়
আকৌ তেওঁক মেছেজো কৰিব পাৰো হয়নে নহয় মেছেজ কৰি থৈ দিলো আমাৰ কাম কি কিন্তু পিছত তেওঁ চাই পেলাই আমাক কল কৰিব পাৰা ত' ঢেৰ অকল সেইটোয়ে নহয় বেলেগ যেনেকে কি কয় এ কেমেৰা এতিয়া সেইটো কেমেৰা কেমেৰাও এতিয়া নালাগা হৈ গ'ল হয় নে নাই
সকলো যেন মোবাইল ফোনে মানে হ'ল মানে
উম
তাকেই আৰু মোবাইলটোৱে আমাক মানে হেল্প কৰিছে দেই হয়নে
উম ধেৰ এতিয়া আজিকালি কিবা বস্তু যদি দৰকাৰ দৰকাৰ হয় পঢ়িবৰ কাৰণেও আমাৰ কিতাপৰো দৰকাৰ নাই আমি মোবাইলত যদি ইন্টাৰনেট আছে আমি অনলাইন আমি চাব পাৰো যি বুকচ লাগে ই বুকচ বুলি এভেইলেবল থাকে সেই চবো চাব পাৰো
চাব পাৰোঁ হয় আজিকালি তো মানুহৰ ৱৰ্ক ফ্ৰম হোম কৰি দিয়াৰ পিছৰ পৰা, ঘৰৰ পৰা আমি মোবাইলটে ধেৰ কাম কৰো। হয়, হয়, হয়, দিনটো
মানে আমাৰ অফিচটো যাব নালাগে।
নালাগে তাকে।
ত' মানে এতিয়া ভালে খিনি সুবিধা হৈছে, ৰাস্তা চস্তা কিছুমান আমি যোনটো
চিনি নাপাওঁ
সেই বস্তুবোৰো আমি মোবাইলত জি পি এছ বুলি আছে নেভিগেশ্বন আছে। আমি তাৰে পৰা বিচাৰি ল'ব পাৰোঁ, আমি মোবাইলৰ জৰিয়তে আমি সেইটো জাগাত অৱ কা-কাৰাবাক নুশুধাকে আমি যাব পাৰোঁ।
যাব পাৰোঁ তাকে, তাৰপিছত আজিকালি মোবাইল হোৱাৰ কাৰনে আমাৰ কেছ লৈ ফুৰিব নালাগে, ডিজিটেল পেমেন্ট হৈ গ'ল এতিয়া, হয় আমি অনলাইন পেমেন্ট কৰিব পাৰোঁ, মোবাইলৰ জৰিয়তে হয় নাই, তাকে, তাকে, তাকে।
আৰু কোৱা আমাৰ বহুত বস্তু আছে, আগতে আমি ফটো চটোচ আমি প্ৰিন্ট আউট কৰি পেলাই আমাৰ লগত ৰাখিব লাগিছিল কেতিয়াবা এই ফটোকেইটা বেয়া হৈ যায়, কিছুমান দিন গ'লে। কিন্তু আজিকালি মোবাইলবোৰততো আমাৰ ষ্টোৰেজ থাকে ত' আমি
হয়, তাতে
চফ্ট কপি থাকিলে হৈ যায়, আমাৰ যি দৰকাৰ হয় এটা দুটা আমি প্ৰিন্ট কৰি থৈ দিলোঁ ভাল ফটো। ধেৰ মানে, সুবিধাটো ধেৰ আছে বাৰু।
হয়, হয়, হয় তাকে, এই জি এছ আৰ অকল সেইবিলাক নহয় হয়, হয়। তাকে, তাকে আপোনাৰ এতিয়া মোবাইলটোৱে মানে আপুনি ভালে কথা কৈছে দেই আপুনি, যিখিনি কথা ক'লে সঁচাকৈ মানে মূল্যৱান কথা কিছুমান ক'লে গতিকে আ'হ ভাল লাগিছে আপোনাৰ লগত কথাখিনি পাতি কিনে যে মোবাইলটোৱে আমাক কিমানখিনি হেল্প কৰিছে আমাক। আ'হ বাকী আপোনাৰ আ' মোবাইলটোৱেই মানে এতিয়া থকাৰ পৰা আমাৰ যেন চাৰিওফালে সুবিধা ন' ল'ৰা ছোৱালী হওক বা সকলোৱে মানে যেন আমাৰ মনোৰঞ্জনৰ কাৰণে আমি কেতিয়াবা মন কৰিলে আমি চিনেমা এখনে হওঁক বা গেম হওঁক বিভিন্ন ধৰণৰ আমি খেলিব পাৰোঁ। আগতে ধৰি লওক আমি, ফিজিকেলি আমি কষ্ট নকৰাকে আমি মোবাইলৰ মাধ্যমতে আমি সকলোঁ ধৰণৰ কাম কৰিব পাৰোঁ, গতিকে মোবাইলটোৱে আমাক বহুতখিনি ক্ষেত্ৰত হেল্প কৰিছে দেই। ক'ব গ'লে, গতিকে আৰু এটা কথা ক'ব লাগিব যে ক্ষেত্ৰত যে মোবাইলটো অহাৰ পৰা আমাৰ মানে বহুত ক্ষেত্ৰত মানে অসুবিধাও হৈছে মানে ধৰি লওঁক আহ' আমাৰ যিখিনি আ' যিহেতু সকলোঁ বস্তুৰে এটা ভাল আৰু বেয়া দিশ দুয়োটাই থাকে। হয় নে নহয়, গতি কে মোবাইলটো অহাৰ পৰা আমাৰ ভালোঁ হৈছে, কিছু, কিছু ক্ষেত্ৰত আমাৰ বেয়া দিশো কিছুমান মানে পৰিলক্ষিত হৈছে, কাৰণ মানে যিখিনি আমাৰ সৰু ল'ৰা ছোৱালী আছে, সেই ল'ৰা ছোৱালীখিনি ধৰি লওঁক মানে আজিকালি খেলা ধূলা কৰিবলৈ গৈছে বা ধৰি লওঁক আৰু গধূলি সময়ত, কিন্তু এটি এতিয়া বৰ্তমান সময়ত মানে যেন সকলোঁ মানে, সৰু বাচ্ছা এটাও জন্ম হোৱা বাচ্ছা এটাও যেন সি মানে মোবাইলটোৰ প্ৰতিহে বেছি আগ্ৰহী গতিকে আৰু আমি আজিকালি মোবাইলৰ যোগেদি আমি বিভিন্ন, বিভিন্ন ধৰণৰ কিছুমান আ বেয়া বেয়া কামো কৰা দেখা আমাৰ পৰিলক্ষিত হৈছে মোবাইল ফোনৰ যোগেদি। মানে গতিকে এইবোৰ ক্ষেত্ৰটো আমাৰ মোবাইলটোৱেই হেল্পো কৰিছে আৰু কিছু কিছু কিছু ক্ষেত্ৰত আমাক মানে অসুবিধাৰ সৃষ্টিও কৰিছে।
কিন্তু মানে সেইটো বাৰু কিছু চব বস্তুৰে ভাল গুণ, বেয়া গুণ থাকে। কিন্তু আ চাওঁক এতিয়া যেনেকুৱা মাজতে মহামাৰীটো আহিছিল হয় নে নহয়। সেই মহামাৰীত যদি এতিয়া মোবাইল ফোন নাথা
হয়।
ত' আমাৰ এতিয়া যেনেকে ঘৰৰ পৰা পঢ়ি আছে ল'ৰা-ছোৱালীবোৰ সেইটো আ সাহায্যটো নাপালে হয় তেতিয়া সেইটো অপৰচুনিটি নাথাকিলে হয়। ত' এতিয়া সেই টো থাকাৰ কাৰণে ধৰক বহুতখিনি সুবিধা হৈ গ'ল অফিচটো যাব লাগা হোৱা নাই ৱৰ্ক ফ্ৰম হোম কৰিব পাৰে ঘৰত বঢ়ি বঢ়ি ত' সেইটো সুবিধাটো অকল মোবাইল ফোন আ আৱিষ্কাৰ হোৱাৰ বাবে ইমানখিনি সাহায্য হৈছে আৰু।
হয়।
ত' মানে চাব গ'লে অভাৰ অল মানে বহুতখিনি উম আপোনাৰ এডভানটেজটো বেছি আছে দিছএডভানটেজতকে।
হয় হয় হয়।
আগতে ঘৰৰ পৰা কোনোবা মানুহ ওলাই গ'লে কেতিয়া গৈ পাব সেইটোৰ কোনো খবৰ নাজানো আমি। কেতিয়া ঘূৰি আহিব নাজানো এতিয়া ৰাস্তা ত ওলাই গ'লে কিমান দূৰ গৈ পাইছে গোটেইখিনি আমি ফোন কৰিও জানিব পাৰো বা আমি লাইভ লোকেচন লৈ পে
লাইও চাব পাৰো।
ধেৰ ধেৰে মানে সুবিধাটো বহুত বেছি মানে মোবাইলৰ কাৰণে
হয় হয় হয়।
আৰু আগন্তুক দিনত আৰু বেছি চাগে আ সুবিধা হ'ব যেনেকে এ আইটো এতিয়া আহিছে আৰু কি কি কৰি পেলাই গম নাপাওঁ আৰু।
তাকে তাকে তাকে। সঁচাকে, সঁচাকে দে বিজ্ঞানৰ আমাৰ সৃষ্টিটো মানে ক'ব লাগিব যি প্ৰযুক্তিবিদ্যাই এতিয়া যি টো হাৰত মানে আগবাঢ়িছে বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ। গতিকে টেলিফোন চিঠিৰ পৰা আহি কিনে টেলিফোন হ'ল, টেলিফনৰ পৰা আহি কিনা আমি সেই টেলিফোন এতিয়া ম'বাইল হাতত হ'ল, গতিকে আমি হাত হাতত লৈ ঘূৰিব পাৰো ম'বাইলক লৈ। আজিকালিটো আপোনাৰ এনেকুৱা হৈছে যে আমি হাততে আমি সৰু সৰু কিছুমান আ ঘড়ীৰ মাধ্যমও এটা ম ম'বাইল, মানে প্ৰতিটো বস্তুৱে আমাৰ ক'ব গ'লে এতিয়া এটা মানে ম'বাইল বুলি ক'ব লাগিব। কাৰণ আমি হাতত পিন্ধি থকা ঘড়ীটো হওক, আঙুঠি এটাও মোবাইল হৈ যাব পাৰে বা, কাৰণ গতেইখিনি ফেচিলিটী তাত দি দিছে, সুবিধাখিনি দি দিছে গতিকে বহুতখিনি আ' বিজ্ঞান প্ৰযুক্তিবিদ্যাই বহুতখিনি আমাৰ এইটো ক্ষেত্ৰত হেল্প কৰিছে দেই, ক'ব গ'লে। উম, আ'
ত', বাকী আৰু অহ।
মই আপোনাৰ, এই ম'বাইলতে কিবা এটা চাই আছিলোঁ আপোনাৰ, ভিডিঅ' এটা চাই আছিলোঁ, ইউটিউবতে। আপোনাৰ তেনেকে। কিবা এটা ভাল লাগে ন', কেতিয়া ম' বা সময়বোৰ এনেকে অতিবাহিত কৰি কেনে ভাল লাগে, বি, মানে আজৰি সময়খিনি।
আচ্ছা, এটা কথা কওকচোন ম' আপোনাৰ কোনোবা ভাল ম'বাইল ছ' দোকানীয়ে চিনা, চিনাকি আছে নেকি? হয় হয় হয়। অ', মোৰ ঘৰৰ ওচৰতে আছে বাৰু বাৰু দেই। আৰে মানে, তাকে মানে মোৰ ম'বাইলটোত অলপ প্ৰব্লেম দি আছে, অসুবিধা পাই আছোঁ মই। অহ, অলপ আ', মানে চ থাকোঁতে সেইটো কাট খাই যায়, ফোন-চোন আহিলে কাট খাই যায় অট'মেটিক ত', সেইটো কাৰণে ম', আমাৰ ইয়াতে মানে ভাল ম'বাইল দোকানী নাই। ত' আজিকালি জ', জানে ম'বাইলৰ ইম্পৰ্টেনচ কিমান। ম'বাইল অলপ দেৰি নাথাকিলে আমি আ', একো নাই যেন ফি
হয় হয় হয়।
ত' সেইকাৰণে ম'বাইলটো ঠিক কৰাই লওঁ বুলি ভাবিছোঁ আৰু।
আচ্ছা আচ্ছা আচ্ছা, মানে আপোনাৰ এইটো সমস্যা হৈছে ন'? অহ, মোৰ ঘৰৰ ওচৰতে আছে বাৰু এজন, আ' নতুন কা ন হয় বাৰু দেই। অহ, গতিকে মই বাৰু আপোনাক, অহ জনাম বাৰু এই এইটো বিষয়ত। আ' বাকী
অহ, আপুনি কাইণ্ডলি প্লিজ চাই দিব বস্তুটো, যদি পায় কাবাক, মোক কাইণ্ডলি ইনফৰ্ম কৰিব থি
নিশ্চয় নিশ্চয়, মই আপোনাক হেল্প কৰিম। বাকী ভাল লাগিল দেই আপোনাৰ লগত কথা পাতি কিনে, আপোনাৰ কথাত পৰা বহুতখিনি কথা জানিব পালোঁ। আকৌ কে তিয়াবা এনেকুৱা কিবা টপিক লৈকেনে কথা পাতিম বাৰু আপোনাৰ লগত। ঠিক আছে দিয়ক ভাল লাগিল। হয়, ঠিক আছে, ৰাখিছোঁ। মই কাটিম মই কাটিম।